এনেই আছো আপুনি?
এয়া আছো এনে চাহ খালে
অ অ খালো,
অ' ক'ত আছা এতিয়া ঘৰতে নে বেলেগত।
অ', দে ঘৰতে আছো আপুনি?
এ ঘৰতে আছো।
চাপ্লাই চা
অ' এই খাই উঠিছো হে চাহ।
অ' আপোনাৰ মাহত কত?
মাহত কি কৰিব এনে বি গৰম লাইনটো গ'ল
অ' ইমান গৰম বহুত গৰম দিছে আজি দেই
আছা নাই।
অ' আছে। আছে নাই ঠিক নাই নহয় কোনো সময়ত যায়গৈ ইমান গৰম।
অ' আমাৰ ইয়াত নাই বাৰু।
অ
তোমালোকৰ মাহৰ ক'ত গ'ল?
মা, দোকানৰ পৰা আহিব আৰু এতিয়া আঠটা বাজিব নহয় আহি পাব
অ', কিহৰ
তেল ৰুটি চব্জি ভাত, সেয়া,
অ', দেউতাও জানে
অ', মায়ে মানে এনে যায় আৰু দোকান সামৰিবৰ কাৰণে দেউতা থাকে ৰাতিপুৱা দান মাত মই জানো কিবা কেতিয়াবা-কেতিয়াবা যাওঁ এতিয়া টাইম এ পোৱা নাই কলেজৰ পৰা আহোঁ ইণ্টাৰচিপ, পাব কৰিব লাগিবই। এনেকে সদায় নাযাওঁ আৰু।
ছে নেকি কলেজত
অহ,
ক ধত দিছে অ', তাৰমানে কি চাম ন এবাৰ।
মই এবাৰ ফৰত চেম ফৰ'ত ছেম ত পৰীক্ষাদিলো মই ফিফ চেমত উঠিম আৰু। উঠাই বুলিয়ে ক'ব পাৰি আগষ্ট ক্লাছ হব।
আকৌ ৰিজাল্ট দিব আছে নহয় ৰিজাল্ট।
অ', এৰি জাল এতিয়া নিদিব ইন্টাৰ্ণশ্বিপ কৰিহোৱাৰ পিছত হে দিব চাগে?
উম,
বিয়েৰ শেষ কৰি কি পঢ়িবা।
মই কলেজ শেষ কৰাৰ পিছত ডি এল এড কৰিম বুলি ভাবিছোঁ কি কৰো তাকে। হেল্ল',
তাকে ময় ভাবিছো কি হয় বাৰু। বি এ চাৰি বছৰ চাৰি বছৰ কৰিব নালাগে চা তিন বছৰ কৰিলে হ'ল
অহ, ইণ্টাৰচিপ লোক কিহৰ পৰত কৰিবা মই আ চাইন্স ডিপাৰ্টমেণ্ট তুমি?
মই এইটো
উম, আহ,
কলেজ গৈছিল আজি?
অ' গৈছিলোঁ। তুমি গৈছিলা নে নাই?
অ' গৈছিলো। এই আমাৰ ইন্টাৰ্নশ্বিপৰ ইণ্টাৰ্ণশিপৰ মিটিং আছিল যে সেইয়াই।
অ', কি কি ক'লে মিতিঙত।
টিচিংটো কৰিব দিয়া নাই আমাক। মানে আমি টিচিং কৰিছিলো যে ল'ম বুলি ভাবিছিলো আৰু। টো কোনো স্কুলত সেটো একচেপ কৰা নাই কলেজত কৰিব দিয়া নাই সেইকাৰণে।
সেইটো, সিহঁতে ভুল কৈছা। আগৰ বোৰেতো সেনেকেই টিচিং কৰিলে ন?
অ',
এতিয়া আমাৰ
আমাৰ সময়তে চব। উম সেয়াই কি হব বা ঠিক নাই আৰু। এই ইণ্টাৰ্ণ চিটটো যেনে তেনে কৰিপেলাই দিলে
হ'ব নহয় সেয়া চাৰ্টিফিকেট খনটো ভাল হ'ব লাগিব।
উম।
আৰু সি সেই তাৰ ওপৰত, তাৰ ওপৰত। কিবা কিবি বিষয় সুধিলে ক'ব পাৰিব লাগিব একজাম ললে দিব পাৰিব লাগিব।
অ', ভাইভা একজাম ল'ব বোলে। এশ নম্বৰ হয় বাৰু।
অকল কৰিলেনো কি হব কালি যাব লাগিব।
ভালকে কৰি দিওঁ ন, ফাং-ফুংকে কৰি কি হ'ব?
অ', ছাৰহঁতে এইটো ভুল কৈছে, প্ৰথম কলে কি যিকোনো বিষয়ে নিজৰ যি ভাল পায় সেইটো কৰিব। পাৰিবি।
অ', অ',
আৰু এতিয়া এইবোৰ খেলি মেলি লাগিছে নহয়।
উম
কিছুমানে আধা আধিও কৰিলে।
কিছুমানৰ কৰি শেষেই হব আৰু।
উম।
আমাৰ হোৱাই নাই এতিয়ালৈ।
সেয়াইটো
তুমি কেতিয়াপা কৰিবা এক তাৰিখৰ পৰা কৰিবা নে?
মই চাই লও কেতিয়াবা কৰো কি কৰো একো মাথাতে কোলোৱা নাই। যোন কেইটা কৰিম বুলি ভাবিছো সেই কেইটাতে জেং লগাই যে
কৰিবলে কি হব এগ্ৰিকালচাৰ এইবিলাক কৰি লাভে নাই। উ।
উম তাক এগ্ৰিকালচাৰ কৰিলেও ভাল গছৰ পুলি খেতি বাতিৰ বিষয় তেও অলপ কব। পাৰিম লিখিব শিকিব পাৰিম। বেলেগ ইটো সিটো কৰিলে কি বুলি লিখিম কি বুলি কম মানে সেইটোয়ে আৰু।
তাকে তো এতিয়া কি হয়।
এটা কৰি আছে টকা খোৱা বুদ্ধি,
অ এতিয়া নতুন নতুন ওলাব আৰু,
অ জইণ্ট ফিজো দিব লাগে আকৌ চাৰ, বিযাও ওলাওঁতেও দিব লাগে।
অহ
সিহঁতৰ এইটো টকা খোৱা বুদ্ধি ওলাইছে সেইকাৰণে টিচিংটো কৰিব দিয়া নাই আৰু টিচিংটো চবে গ'লে ন, নাই এতিয়া একো উপায় নাই ভাবিছিলোঁ চ'ব ইয়াতে আহি যাব।
আহ। টকা খোৱা গান বহুত ভেজাল হেহতঁৰ এটা এটা ওলাব আৰু
এইটো প্ৰিঞ্চিপালেহে কৈছে আমাৰ কলেজত প্ৰিঞ্চিপালে। এই সিহঁতৰ পঠাই দিছে এ আধাত তাৰ হ'ব আধা, ইহঁতৰ হ'ব আৰু
অহ'। টকা খোৱা আ' প্ৰিন্সিপাল বাৰু।
অ, তাক এই-এইয়ে কলেজৰ পইচা নহয় আৰু লাগে তাক।
অ',
বেছি আৰু-আৰু আকা এঞ্চি যি চি লগালে আৰু বেগ লাগিলে আকা সিহতে মানে এ পেৰু-পেৰু থাকে আৰু।
উম, বেক লাগিলেতো আছেই -বেক লাগিলেতো আছেই।
আমাৰ পইচাই বিল্ডিংটো বনাইছে নেকি ঠিক নাই আৰু।
অ, তোমালোকৰ কলেজত বিল্ডিং বনাইছে নেকি?
অ, বিল্ডিং এটা নতুনকে ষ্টাৰ্ট কৰিছে নহয় সেইটো চাগে আমাৰ ল'ৰা-ছোৱালী পইচা বোৰত অ, তেওঁ কৰিছে চাগে। চৰকাৰৰ পইচা সিহঁতে গেলিছে উম।
সেয়াই কৰিছে চাগে।
উম, তোমাৰ ল'ৰা-ছোৱালী কেইটা আছে?
হা?
তোমালোকৰ ল'ৰা-ছোৱালী কেইটা আছে বোলো ঘৰত?
তোমালোকৰ নাই-নাই। এই ল'ৰা নালাগে আমাক ছোৱালীয়ে ভাল অ,
হম, ছোৱালীয়ে ভাল।
আজিকালি
উম, সেইটো হয় কাম বনত সহায় হয় বাৰু।
উম, বেমাৰ আজাৰ হ'লে ছোৱালীয়ে যাব লৰাই নাচায়। উ
উম, সেইটো হবা কিহত পঢ়ি আছে সিহঁতে?
এবাৰ এজনী ভণ্টি মেট্ৰিক দিব আৰু এজনী সৰু আৰু তৃতীয় শ্ৰেণী তাই।
অ তুমিয়ে ডাঙৰ নহ'লে? হেল্ল'।
অহ কোৱা?
হা?
তোমাৰ দাদাই কি কৰে? অ, মই অ, অ। হা?
গাড়ী চলাই।
অ, অ।
হুম।
নেটৱৰ্কটো প্ৰব্লেম দি আছে।
অ অ। ৰাতি হৈছিল যে তেয় পিছে ঘৰতে আছা ন? অ।
উম, ঘৰতে।
অ ছা কিহে দি খালা!
ভাবিছোঁ হে, তুমি? ভাত বনাব আছে, ভাত বনাম। আকৌ দোকানত মছলা বচিব লাগিব,
কি টকাই বনাবা আজি
মাংস হ'ল নেকি?
অ',
তোমাৰো কোনে বনাই ভাত, তোমাৰ মায়ে বনাই নে তুমি বনোৱা?
মায়ে বনায়, কেতিয়াবা মইয়ো বনাওঁ, সেনেকুৱা।
অ',
উম,
বাকী ভাল ন' সবৰে?
অ', আছে আৰু ভালে।
উম,
তোমালোকৰ?
ভালে দিয়া।
অ'।
এতিয়া তোমালোকে আকৌ কালিৰ পৰা কলেজ যাবা নে?
চাই লওঁ, কি কৰোঁ। কালিতো ছিলো আও। এনেও পৰহিৰ পৰা কি হয় চাই লও ইণ্টাৰ্ণচিপ কি কৰোঁ, উম, আচ্ছা, হ'ব দে নহলে, তুমি কাম কৰাগৈ। মই অলপ পাছত ফোন মাৰিম।
অ', হ'ব দিয়া।
উম,